হাঁ।
আহঁ।
অঁ কোৱা অঁ কোৱা এনেই আছে।
এ তেতিয়া মানে ফোন টো কিবা নেটৱৰ্ক নাই নেকি কাটি কাটি যাই থাকে।
অঁ সেইটোয়ে চাৰ্ভাৰৰ দন কিব নেটৱক প্ৰব্লেম হৈ আছে চাগে?
তাকে, এই মেমে যি হেৰি দিছিলা কৰিলা নেকি তুমি? আ কুৱেশন পেপাৰ আনচাৰ।
কুৱেচন পেপাৰ সেইটো অলপ আধা কৰি থৈ দিছো, কিন্তু কৰা নাই চব মানে কমপ্লিট হোৱা নাই। এনে অলপ কৰি থৈ দিছে, কেতিয়া দিব লাগে বোলে? টো?
উম, কেতিয়া মানে কৈছে কি হেৰি। অঁ ভেকেচনৰ পাছত দিলেও হ'ব বুলি কৈছে কি বা কৰে?
অ অ মোৰ হোৱা নাই তোমাৰ হ'ল? তোমাৰ লিখি কমপ্লিট হ'ল? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!